হেল্ল',
হেল্ল, হয়- হয় নমস্কাৰ বাইদেউ।
বাইদেউ নমস্কাৰ আপুনি এটা লোন লৈছিলে যে মাইক্ৰ ফাইনেন্স?
হয়- হয় বন্ধন গোটৰ পৰা লন লৈছো।
পইচাটো খাই মেলি মানে একো গুৰুত্ব নিদিয়া হ'ল যে পইচা পাতি দিব লাগে বুলি কিহৰ আৰু মানে এইবোৰ ভান্দক নে কি ধৰিব মানে আপুনি কি আপুনি কিয় ইমান দিনে পইচাটো দিয়া নাই?
হয় আপুনি বহুত ভুৱা বাতৰি এটা প্ৰচাৰ কৰিছে যিটো আপুনি মই শুনিবলৈ অত্যন্ত দুখ পাইছো।
নহয়- নহয় আপুনি যিহেতু লৈছিলে আপোনাৰ কত মানে বেংকৰ পৰা এটা কমপ্লেইন আহিছে যে আপুনি পইচা লৈ মেলি লোন লৈ মেলি নহয়- নহয় আপুনি লোন লৈ মেলি মোৰ পৰা পইচা লৈ পেনি মোক আপুনি এতিয়ালৈকে লোন ন'এটা কৃস্তি দিয়া নাই। সেইকাৰণে নেকি আপোনাৰ ওপৰত এটা বহুত বেছি ডাঙৰ কেছ হবলৈ গৈ আছে।
ত'আপুনি -আপুনি অত্যন্ত ভুল কথা এটা শুনিছে যিহেতু মোৰ আপোনাৰ যোনটো চেছেভিংছ চেক কৰা হয় সেই চছেভিংছত একেবাৰে ভাল হৈ থকা গাওঁ খনৰ ভিতৰত ঘা ভাল ব্যক্তিগৰাকী মইয়ে গতিকে মই ভাবিছোঁ আপোনাক কোনোবাই ভুৱা বাতৰি প্ৰচাৰ কৰিছে যিহেতু মই ৰেগুলাৰ ভাৱে মোৰ যোনটো বন্ধন গোটৰ লোন সেই লোনটো মই মাৰি থকা হৈছে এদিনো মই মিছ কৰা নাই যিহেতু আমাৰ ঘৰলৈকে বন্ধন গোটৰ মাষ্টৰে আহি নিজেই - নিজে পইচা নিয়েহি আপোনাক এইটো বহুত ডাঙৰ এটা ভুৱা বাতৰি প্ৰচাৰ কৰি দিলে যাৰ বাবে মই আৰু মই লোন আৰু কেতিয়াওঁ জীৱনত নলওঁ।
নাই- নাই মই আচলতে আপোনাক বদনাম দিবলৈ যোৱা নাই আচলতে আপোনাৰ ওপৰত এটা আমাক কমপ্লেইন আহিছিলে মানে সেইকাৰণে মই জনাব লগীয়া হ'ল।
হয় বাইদেউ আপুনি এইটো ভুল কাম কৰিছে হয় আপুনি এইটো অত্যন্ত ভুল কাম কৰিছে যিহেতু আমাক মামাই আপোনাৰ পঁচিছ হোজাৰকৈ যোনটো আপোনাৰ পইচা দিছিলে সেইটোও মই পাবলৈ সক্ষ ক্ষম হৈছিলোঁ কিয় কিহেতু পাবলৈ সক্ষম হৈছিল মানে কিয় সক্ষম হৈছিলোঁ কাৰণ মোৰ ছেভিংছ টো ভাল আছিলে মোৰ চিভিলটো ভাল আছিল নহলে মোৰ তাত সেইটো পইচা নুখোমালেহেঁতেন। আপুনি বহুত ডাঙৰ এটা মোক অপমান দিছে। মই ভাবিছোঁ কিবা গৃহীত ব্যৱচ
মানে আপোনাৰ শুনক- শুনক -শুনক বাইদেউ শুনকচোন মোৰ কথাটো শুনক।
হয় -হয় বাইদেউ মই শুনিবলৈ পাইছো আপুনি কৈ যাব পাৰে।
আপোনাক মই মানে বদনাম দিবলৈ যোৱা নাই আচলতে মই আপোনাক ক্ষমা খুইছোঁ দেই মোৰ একদম আপোনাৰ চৰণ চুই ক্ষমা খুজিছো মই ক্ষমা কৰি দিব আচলতে মোৰ গাত সেইটো ভুল নাই আপোনাৰ ওপৰত যিটো কম্লেইন আহিছে মই সেইটো আপোনাক জনাবলে মোক মানে অৰ্ডাৰ দিছে সেইকাৰণে মই আপোনাক জনাইছোঁ।
বাইদেউ -বাইদেউ মই আপোনাৰ কথাটো নিশ্চয় বুজিব পাৰিছো কিন্তু আপুনি চাওঁক একেখন গাঁওতে দুজন
আহিলে
দুগ মানে দুটা নামৰ দুগৰাকী ব্যক্তি থাকিব পাৰে টাইটেল বোৰ একো একেই হব পাৰে যাৰ এইটো কাৰে মই ভাবছো সেইটো মোৰ ও অহা কমপ্লেইন নহয় চাগে আপুনি মোৰ ঘৰ ওচৰ চবুৰীয়া কাৰোবা ওপৰত অহা সেইটো কম প্লেন আপোনাৰ তাত গৈ পৰিছে গতিকে মই ভাবছোঁ আপুনি সেইটো ভালকৈ চোৱা চিতা কৰি কথাটো কলে ভাল হ'ব যিহেতু আপোনাৰ ওপৰত যদি মই এতিয়া এইটোৰ ওপৰত কেছ কৰিবলৈ যাওঁ এইটো বহুত ডাঙৰ এটা ধাৰা লাগি যাব আপুনি জেললৈ যাব লগগীয়া হ'ব পাৰে যাৰ বাবে আপোনাৰ অফিচো আপুনি এৰি দিব লগগীয়া পৰ্যায় পাবগে মই‌ আক অতি ভাল মানুহ মই মামাৰ সৈতে কণ্টেক্ট কৰিলে আপোনাৰ এটা বহুত ডাঙৰ অৱস্থা হব যাৰ বাবে আপোনাৰ বহুত কষ্ট পাব আপুনি চলিবলৈ মেলিবলৈ আপোনাৰ ঘৰখনৰ বহুতো অসুবিধা হব।
নাই নাই আপুনি কেচছ দিয়াটো নকৰিব মই আপোনাক কৈছো ন আপোনাৰ চৰণ চুই ক্ষমা খুজিছোঁ মোৰ ভুল হ'ল আচলতে আচলতে মুগাতো দুখ নাই মোক কুঠোৱে কমপ্লেইনটো দিব কৈছে মই আপোনাক দিছোঁ।
হয় হয় বাইদেউ আপুনি যিহেতু মোতকে যোৱা বুজা ব্যক্তি হৈ পয় আপুনি পাই গ'ল সেইবাবে মই আপোনাক ক্ষমা কৰিছো কিন্তু আপুনি চাব ভাল কে মো মানে বৰ্তমান চছেভিংছটো অত্যন্ত ভাল মানে মোক আৰু এটা লোন এই মাইক্ৰ' ফাইনেন্স আপোনাৰ এই আৰ জি ভিয়ন বুলি যোনটো আছে সেইটোৱে দিও দিও কৈ আছে মই মানে এইবিলাক আ ৰ্থিক ভাৱে সবল নহয় কাৰণে ল'বলৈ মানে এপিনাও অপৰাস কৰি আছো মই মানে ল'ব পৰা নাই বাইদেউ
অ হয় হয় আপোনাৰ চাগে যোনজন আমাৰ ছাৰ আহে মানে। আপোনাৰ পইচা উঠাব কাৰণে সেইজনৰ সতিও চাগে আপোনাৰ সম্প কতো বহুত বেছি ভাল যেন পাওঁ আচলতে আজিকালি এইবোৰ কেছ হয়। থাকে আপোনাৰ কথা খিনিত লাগিছে যেন আপুনি সেই চাৰ কিজনৰ সৈতে এটা সম্পৰ্ক আছে বুলি।
হয় হয় হয় বাইদেউ আপুনি অত্যয়ন্ত ভাল কথা এটা ইয়াত অৱগত কৰিলে হয় মোৰ বন্ধন- গোট মেনেজাৰ সৈতে মোৰ- অত্যয়ন্ত ভাল ঘৰুৱা সম্পৰ্ক কিন্তু আপুনি ভুল নুবুজিব আজি সমাজৰ যোনটো। প্ৰচলিত হৈ আছে সেই কথাটোলে যাতে আপুনি মোক নিনিয়ে মই তাৰ বাবে আপোনাক অনুৰোধ জনাইছোঁ যিহেতু মই আপুনি। মোৰ ওপৰত মিছা অপমান কৰিছে বুলি আপোনাৰ ওপৰত যদি কেচ দিবলৈ যাওঁ আপোনাৰ ডাঙৰ এটা ধাৰা লাগিব আপুনি প্ৰথম প্ৰথম মোক মাইক্ৰ ফাইনেন্স পইচা দিয়া নাই। বুলি ক'লে লাষ্টত এতিয়া মোক এই বন্ধন গোটৰ মা ষ্টৰ সেইটো কথা কৈছে আপোনাৰ বহুত ডাঙৰ ধাৰা লাগিব বাইদেউ।
বাইদেউ সেনেকুৱা নকৰিব মোৰ চাকৰিটোৰ ওপৰতে মই ঘৰখন চলাই আছোঁ গম পাইছে। আপুনি সেইবোৰ নকৰিব আচলতে আমাৰ মাজত ভুল বুজা বুজি এটা হৈছে আমি সেইখিনি। বুজি পাব লাগিব ইজনে সিজনক। সেইকাৰণে মানে আপোনাৰ ওচৰত মই ক্ষয়মা বিচাৰিছোঁ আও আও এটা ক
বাইদেউ বোলে আপোনাক কথাটো বুজিব পাৰিছোঁ আপোনাৰ হয়তো আমাৰ মানে মোৰ ওচৰ চুবুৰীয়া মানুহ খিনিয়ে বৰ এটা মোক ভাল না পায় যিহেতু মই খাং খাচ মই যি টি কথা কৈ দিওঁ মই যোনটো ভুল সেই কথাটো মই মানে সেইকনতে কৈ- থৈ আহিলেহে ভাল পাও গতিকে মই ভাবিছোঁ যে মোৰ ওচৰ চুবুৰীয়া মানুহে আপোনাক এটা- ডাঙৰ ভুৱা বাতৰি প্ৰচাৰ কৰিছে যাৰ বাবে আপুনি এই কথাটো মোক- ক'বলৈ আজি বাধ্য হৈছে ৰাতি নটা বজাত ফোন কৰি আপুনি মোক এইটো কথা জনাবলে। আপুনি ইমান সাহস কৰিছে?
হয় হয় আচলতে মই মানে চাকৰি কৰা মানুহ অফিচিয়েল মানুহ ত সেইকাৰণে মই মানে কাৰোবাক কথা কবলৈ ভয় নকৰোঁ, কিন্তু মানে কমপ্লেইনটো আহিলে কাৰণে দিলোঁ, আচলতে মই আপোনালোকত আৰু এটা বিশেষ দৰকাৰতহে ফোন মাৰিলোঁ।
হয় হয় বাইদেউ, আপুনি ক'ব পাৰে।
হয়, যোৱাটো সপ্তাহত মই আপোনাৰ ঘৰলৈ পইচা আনিবলৈ গৈছিলোঁ, আপোনাৰ মনত আছে চাগে?
হয় হয়, আপুনি আহিছিলে বাইদেউ, যোৱাটো সপ্তাহত এই আমাৰ ছাৰ অহা নাছিলে আপোনাক পঠিয়াইছিলে বুলি মোক শুনিবলৈও পাইছিলোঁ।
হয় হয় মানে মই আপোনাৰ ঘৰত একাপ চাহ খাইছিলোঁ, গাখীৰৰ চাহ, আচলতে আপোনাৰ ডাঙৰজনী ছোৱালীয়ে দিছিলেহি।
হয় হয়, তাই বৰ ধুনীয়া গাখীৰ চাহ বনাই বাইদেউ, মই কি বুলি ক'ম আৰু আপুনি আকৌ যদি ভালকে এনেকুৱা গাখীৰ চাহ খাম অ
হয় হয়। আচলতে তাৰ অকল গাখীৰ চাহেই নহয়, আলতে তাৰ চেহেৰাতটো বহুত বেছি ধুনীয়া, সেইকাৰণে মই ভাবিছোঁ কি মোৰ ডাঙৰ টো লৰালে মই বোলোঁ দিয়ে নেকি, সুধোচোন বাইদেউ গৰাকীক।
নহয় বাইদেউ এতিয়া আপুনি চাওঁক, এতিয়া আমাৰ যিহেতু মামাই এটা বাল্য বিবাহ পথাই এই চিষ্টেম টো মানে আপোনাৰ বন্ধ কৰি থৈছে, মামাই আমাক কৈ দিছে যে কোনো ছোৱালীকেই আপোনাৰ ওঠৰ বছৰ তলৰ কোনো ছোৱালীকে আপোনাৰ বিয়া দিব নোৱাৰিম, যিহেতু মোৰ ডাঙৰজনী ছোৱালী এতিয়া ওঠৰ বছৰ বছৰ হোৱাগে নাই, এতিয়া ওঠৰ বছৰ হ'বলৈ আৰু এবছৰ বাকীয়ে আছে, সৰুজনী ছোৱালী আপোনাৰ নিচেই অকমানি, সেই মাটিত চুঁচৰি থকা গতিকে মই ভাবিছো এতিয়া এই বিয়া বাৰু কথাটো আমি পাতিলে
বৰ এটা ভাল নহব নেকি, যিহেতু মামাই বাল্য বিবাহৰ সেই কাৰ কাৰ্যসূচীটো লৈ থৈছে, যাৰ বাবে আপুনিও জেললৈ যাবলীয়া হব পাৰে, মানুও যাবলীয়া হব পাৰে।
হয়, মই সেইটো কথা বুজি পাইছো, আচলতে মই ই ইমান বেছি, হয়, হেল্ল' হেল্ল'।
হয়-হয়, শুনিছো কব পাৰে বাইদউ?
আচলতে আপুনি যিমান খিনি ভাবিছে, মই সিমান খিনি ভবা নাই
ক'ব পাৰে মই শুনি আছো।
আপুনি মানে যিমান খিনি আগ
নহয় বাইদেউ, আপুনি এটা কাম কৰে নহয় বাইদেউ আপুনি যদি মটো বুলি ভাবিছে, তেন্তে আপুনি এটা কাম কৰিব পাৰে, যিহেতু এতিয়া বাল্য বিবাহ চলি আছে, আপুনি মোৰ লগত চুক্তি কৰিব লাগিব, চুক্তি কৰি আপুনি লিখা পঢ়া কৰি ল'ব লাগিব, তেতিয়া মই আপোনাৰ, মোৰ ছোৱালীজনী আপোনাৰ হাতত গটাই থব পাৰিম, কিন্তু বৰ্তমান সময়ত এই বাল্য বিবাহ চলি থকা থকা অৱস্থাতে মই আপোনাক, মোৰ ছোৱালীজনী আপোনাৰ পুত্ৰ ললৈ, জ্যেষ্ঠ পুত্ৰলৈ এতিয়া বিয়া দিব নোৱাৰিম বাইদেউ, আপুনি তাৰ বাবে মোক ক্ষমা কৰি দিব বাইদেউ।
হয়-হয়, আপুনি যিমান খিনি আগবাঢ়িছিলে মই সিমান খিনি আগবাঢ়িবলৈ যোৱাই নাছিলো মই আচলতে সেই ঠিক কৰি থবলৈহে বিচাৰিছিলো মানে আৰু কিন্তু আপুনি বহুত খিনি কথা কৈ দিলে যিহেতু সেইকাৰণে মন চন বেয়া লাগি গ'ল, আপোনাৰ ছোৱালীজনী মোক নালাগে দিয়ক, আপোনাৰ ছোৱালীজনী আপোনাৰ লগতে ৰাখ আপুনি, ভাল লৰা এটা চাই দিব আৰু।
টা কৈছে, যিহেতু ছোৱালী মানুহ কোনো দোকানত কিনা বস্তু নহয় যে কোনোবা আহিব, ভাল লাগিছে বুলি কব মই দি দিম, আকৌ কোনোবা আহিব মই দি দিম, সেই আপুনি এটা ভাল কথা কৈ দিলে, মই উপযুক্তজনৰ হাততহে মোৰ ছোৱালী
অ
এজনীক গটাবলৈ পালে সুখী হ'ম।
আচলতে মানে মোৰ, মোৰ ল'ৰাটো মানে চাকৰিয়াল আৰু লৰা মোৰ চাকৰি, মোৰ সৰুটো ল'ৰা চাকৰি ডাঙৰতো ল'ৰা চাকৰি, সেইকাৰণে মানে মই আপোনাক কৈছিলো মোৰ লৰা ছোৱালীকেইটা একদমঢ় গহাশুনা, গম পাইছে। তাতে চৰকাৰী চাকৰি মানে, মই সেইকাৰণে আপোনাক
তথাপিও বাইদেউ অ, মোৰ ছোৱালীজনী সৰু হৈছে মই আপোনাক এতিয়াই গটাব নোৱাৰিম, আপুনি ভুল বুজিব পিছত
নাই, নাই মোক এতিয়াই গতাই দিব নালাগে, মই মানে আচলতে ঠিক কৰি থবলৈহে বিচাৰিছিলো।
হয়, হয় সেই তো বাৰ আপুনি ভাল কথাই ভাবিছে বাইদেউ সেইটো আপুনি আগতীয়াকে মানে যুক্তি তৰ্ক লাগি থকাৰ কোনো প্ৰশ্নই নুঠে আপুনি প্ৰথমে ভাঙিব ক মাতি কবলৈ চেষ্টা কৰিব লাগিছিলে কথাটো।
হয়, মই মানে ইমান খিনি যুক্তি তৰ্ক কৰাৰ ওপৰত মানে এটাই কথা আহি গ'ল যে কি আমাৰ ইনকামৰ ক্ষেত্ৰত ত অকণমান অসুবিধা হয় খুব বেছি কম কথা ক'লে সেইকাৰণে মানে মই অকমান বেছিকৈয়ে কথাটো কৈ দিছো। চ' আপুনি বেয়া চেয়া নাপাব বাইদেউ।
হয়, হয় বাইদেউ।
যিহেতু আজি, আজি আমাৰ ইনকামৰ শেষৰ হয়, হয় যিহেতু মানে আমাৰ ইনকামৰ আজি শেষৰটো দিন আহি অ অন্তিমটো সময় অন্তিম সময় বুলি ক'ব লাগিব আচলতে অন্তিম সময় আহি আমাৰ মুখৰ আগত উপস্থিত হৈছেহি।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
আচলতে আমি এখন শুক শোকৰ সভা পাতিব পৰা পৰি
কিন্তু যিহেতুও বুজিব পাৰি বাইদেউ, বাইদেউ মাইক্ৰ ফাইনেন্সত কাম কৰা এ গৰাকী ব্যয় ক্তি গতিকে আপোনাৰ মুখখন চোৱা হবই লাগিব মই মানি লৈছো বাইদেউ আপুনি ক'ব পাৰে এনেকোৱা ধৰণৰ যুক্তি তৰ্কৰে মানে আকো নিচাই মুনি ফোন কৰিব পাৰি। কৰিব আহিব মানে যিহেতু আমাৰ হাতত সময় ।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
কি কম? সময়ৰ প্ৰতি লক্ষ্য ৰাখি আৰু আপোনাৰ মই খুব বেছি তোমাক তিনিবাৰে যোগাৰ কৰিব যোনখিনি প্ৰথমে আহে।
হয়, হয় আপুনি ঠিকেই কৈছে আচলতে আপোনাৰ লগত মই এতিয়া মানে। সময় নিশ্চয় কম আচলতে আমাৰ দহ মিনিট, পাঁচ ছেকেণ্ড হৈ গৈছে। আৰু সময় মাত্ৰ আমাৰ লগত দুই মিনিট এটা আছে। সেই সময়কতে মানে মই আপোনাক এটা কথা অৱগত কৰাব বিচাৰিছো যে মোৰ মানে এটা ফিচিএল ফোন আহি আছিলে সেইকাৰণে মানে মই আপোনাক আৰু পাঁচ মিনিটৰ পিছতহে আপোনাৰ লগত সংযোগ কৰিব পাৰিম সেইকাৰণে মোক বেয়া- চেয়া নাপাব আৰু। পাঁচ মিনিটৰ পিছত আপুনি মোৰ লগত সংযোগ কৰিবলৈ চেষ্টা কৰিব। ।
হয়, হয় বাইদেউ হয়।
হেল্ল'। হয়, আপুনি বেয়া- চেয়া নাপাব আৰু তেতিয়া নেকি। আমাৰ এই সংযোগটো যেতিয়া নেকি বিজুতি ঘটিব তাৰ পিছত আপুনি মানে পাঁচ মিনিটৰ পিছত মোৰ লগ লগত।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
নাই, নাই মই দহটা বজাৰ আগতে আপোনাৰ লগত সংযোগ কৰিম যিহেতু আমাৰ আৰু চাৰিবাৰ আমি । হয়, হয় মই সেইটো কথা বুজি পাইছো, কিন্তু মোৰ মানে এটা বিশেষ দৰকাৰ হোৱাৰ কাৰণে মই আপোনাৰ পৰা সেই পাঁচ মিনিট সময় এটা বিৰতি বিচাৰিছোঁ।
হয়, বাইদেউ আপুনি পিছে আমি আৰু দুই বা তিনিবাৰহে সংযোগ হব পাৰিম।
হয়, হয় সেইটো কথা মই বুজি পাইছো আপোনাক মই দহটা বজাৰ আগত দুবাৰ বা তিনিবাৰ সংযোগ কৰি নিম।
তাৰপিছত আৰু। হয়, হয়, বাইদেউ আপুনি কৰিবলৈ আহিলে মই ভাল পাম।
হয়, হয়, মই নিশ্চয় আহিম কিন্তু অকনমান সময় আপুনি ধৈৰ্য ধৰিব লাগিব আজি টো মোৰ এটা বিশেষ কাম ওলাই গ'ল।
মই আপোনাক বাণিজ্যিক বিৰতি এটা দিব খুজিছোৱয়ে আমাৰ যিহেতু মুখখন জোৰকৈ চলিলা আপুনি পানীকেইটা গ্ৰহণ কৰিলে আপুনি শক্তিটো ইমান বেছিকৈ
হয়, হয়, মোৰ মানে মুখৰ পাৰি চাৰি বিষাই গৈছেগে সেইকাৰণে আপুনি মোৰ কথা ইমান্থ মোৰ স্বাস্থ্যৰ কথা ইমান খিনি যেতিয়া ভাবিছে সেইকনো বুজি পাব বুলি মই ভাবিছোঁ আৰু। আপুনি যিহেতু দয়ালু ব্যয়ক্তি এগৰাকী।
আমাৰ যোগাযোগ বিচ্ছিন্ন হবলৈ আৰু দহ মিনিট দহ ছেকেণ্ডৰ সময় আছে মই ভাবিছোঁ আপুনি আৰু মনোযোগ দিলে বেছি আপোনাৰ সুবিধা স্বাস্থ্য ভাল